আ ফোনটো কাটি গলে আপোনাৰ। কেনেকুৱা বা হৈছিলে?
মানে কিবা প্ৰব্লেম হৈ আছে।
কি কৰি আছে এতিয়া
আছো আৰু ঘৰতে আছো। বজাৰত গৈছিলো। অলপ দোকানৰ মাল-চাল লৈ আহিলো। অ। আজি আমি বৰ্মনৰ বিষয়ত মানে আলোচনা অলপ কৰিম নেকি?
কওঁক।
আপনি আৰু বৰ্মন মানে সৰু-সুৰা মানে পৰিয়াল লৈ ভ্ৰমণ কৰিব বিচাৰি আছো। ত আমি পৰিয়াল লৈ গ'লেতো ইমান দূৰত যোৱাতো বহুত টান পৰি আছে, হয় নে নহয়? এতিয়া আমি ঘৰৰ কাষতে কাষতে যদি যাব পাৰো কৰ'বাত কৰ'বাত আছে ধৰক আপোনাৰ হাওৰু বিল পাৰ্ক এটা আছে, নতুনকে হৈছে। তাতেতো পৰিয়াল লৈ ফুৰিব যাব পাৰি নহয়?
হয়, তাতে এতিয়া বনাই আছে হাববি
যিয়ে নহওঁক ল'ৰা ছোৱালী মানে গ'লে ল'ৰা ছোৱালী গ'লে তাতে মানে বস্তু খিনি যদি অলপ লগাইছে তাতে মানে যাই কিনে অলপ ভাল পাব ন?
অ, খেল ধেমালি কৰিব পাৰিব ল'ৰা ছোৱালী বিলাকে।
হয়-হয়। আৰু বাকী আপোনাৰ ধৰক অ, উম, বালিমাৰী পাৰ্ক শুনা পাইছে ন?
অ', বালিমাৰি পাৰ্ক বনাইছে, সেইটো ভাল। তাতে গৈছিলোঁ মই, দুবাৰ মান গৈছিলোঁ। ত কিবাকে খেলিব পাৰিব তাতে লৰা ছোৱালী বিলাকে। সৰু সুৰা কেঁচুৱা লৰা ছোৱালী।
হয়-হয়।
যাব আপোনাৰ পোৱালী বিলাক আছে না? তুমি লৈ মই যাম তেতিয়াও আপুনি তেনেহলে দিন তাৰিখটো ঠিক কৰক।
হয়-হয়। ধৰক এতিয়াতো স্কোঁ স্কুল-স্কুল বন্ধ হৈ আছে, ল'ৰা ছোৱালী বিলাকৰো স্কুল বন্ধ হৈ আছে আজিকালি তেতিয়াহ'লে আমি যাব পাৰোঁ মানে কালি পৰহি এনেকে যাব পাৰোঁ।
আপুনি অ, আপুনি কেতিয়াবা গুচাই গাঁওলৈ আহে নে নাই?
হয়-হয় যাওঁ, গুচাই গাঁওলৈকে যাওঁ।
ইয়াতে নতুন এটা চাৰিআলি যিটো পইণ্ট আছে
হয়-হয়।
তাতে এটা টাৱাৰৰ নিচিনা বনাইছে তাতে লাইট জ্বলে তাৰ পিছত তাতে মানুহৰ ভিৰ জমা হৈ থাকে। চাৰিআলিৰ ওচৰত এটা সৰু সুৰা চাহৰ দোকান আছে।
হয়।
তাতে চাহ টো পৰঠা এইবিলাক ভাল বনাই তাতে। ত মানে পৰাত উম, ভাল বনাই। কেতিয়াবা আহিলে আপুনি মোক ফোন কৰিব অ'? মই আপোনাক লৈ পেলাই অলপমান ঘূৰাম গুচাই গাওঁ। আকৌ আমাৰ গো গুচাই গাওঁত কিবা নতুনকৈ ষ্টেচন যিটো আছে ৰেলৱেষ্ট সেইটো-সেইটো ভাল বনাইছে। তাতে এতিয়া মানে ডাঙৰ-ডাঙৰ ট্ৰেইন বিলাক থিয় কৰাই তাতে।
হয় নেকি?
অ', আপুনি নাহে না এতিয়া?
হয়-হয়, হয়-হয় বহুত
আহি-আহিব লাগে কেতিয়াবা ফুৰিবলৈ।
হয়। আৰু এটা আপোনাৰ জেগা আছে আপোনাৰ হয়, আৰু এটা জেগা আছে। আচ্ছা আপোনাৰ ৰায়মনা গৈ পাইছে নেকি আপুনি ৰায়মনা নেচনেল পাৰ্ক?
ৰায়মনা নেচনেল পাৰ্ক যিটো আছে। হয়, তাতে মই যোৱা নাই এতিয়াও। তাতে যোৱাৰ প্ৰগ্ৰাম বনাব পাৰোঁ আমালোকে। যদি আপুনি যাব বিচাৰি আছে।
হয়, বেছি দূৰ নহয় আৰু বাইক লৈয়ে আমি যাব পাৰোঁ। বেছি দূৰ নহয় ৰামানৰে নেচনেল পাৰ্ক আপোনাৰ বহুত মানে ভাল-ভাল চোৱাৰ বস্তু আছে। আৰু আপোনাৰ গা পা ধুব পাৰি গৰমত যিহেতু গৰম বহুত গৰম হয় বহুত। সেইকাৰণে আমি গৰমত তাতে যাব পাৰোঁ। চাই কিনে আমি চ অলপ মনত আ অলপ আনন্দ লব পাৰোঁ আমি।
অ'। অ', অ', এতিয়া তাতে কিবা হয় গোচাই গাওঁ যি এইটো বজাৰ আছে বজাৰতটো বৰ উন্নত মানৰ বনাইছে। ৰাতিয়া এতিয়া মানে ৰাস্তা ঘাট বিলাক যে আছে, ভাল বনাইছে।
হয়-হয়।
ফৰ লাইনৰ ৰাস্তা যিটো আছে, তেনেকুৱা মাজত এটা পাৰিচন বনাই দিছে, দুফালেৰে গাড়ী চলাচল কৰিব পাৰে গুচাই গাওঁ বজাৰ দি। এতিয়া আহিব গুচাই গাওঁ আগৰ নিচিনা নাই। এতিয়া অলপমান উন্নত ঘৰত-ঘৰত বিল্ডিং বনাই আছে। চাৰিওফালে চকুৰে আপুনি অকল বিল্ডিং হে দেখিব পাৰিব। এনেকুৱা দৃশ্য অ'। এতিয়া নতুন-নতুন পাৰ্ক বনাই আছে। নতুন নতুন দোকান খুলি আছে।
হয়।
আৰু কিবা কয়? আমাৰ হাব্ৰ বিল যিটো আছে, হাব্ৰ বিলত
হয়।
এতিয়া পুৰণীয়া এটা হস্পিতেল আছিলে সেইটোও উন্নত মানৰ বনাইছে।
হয়-হয়।
এতিয়া বিল্ডিং বনাইছে তাতে পুৰণি ডক্তৰ বিলাক থাকে। যদি কেতিয়াবা ছোৱালী ল'ৰা ছোৱালী বেমাৰ আজাৰ হয় আপোনাৰ কেতিয়াবা ডক্তৰ দেখুৱাব লাগিলে ইয়াত গোচাই গাৱঁলৈ আহিব হাবৰু বিলত। তাতে ভাল-ভাল ডাক্তৰ আছে, যেনেকুৱা তামল পদদাৰ আছে। তাৰপিছত ডি কুমাৰ আছে। দুজনৰ এজন দি খুৱাব পাৰিলে আপোনাৰ যিকোনো বেমাৰৰ পৰা আপুনি মুক্ত পাব।
হয়-হয় বহুত ধুনীয়া কথা কৈছে আপুনি, হয়। আৰু মই গৈছিলোঁ ধৰক ৱেষ্ট বেংগল আপোনাৰ কোচবিহাৰত গৈছিলোঁ। হা। কোচবিহাৰত আমি ৰাজবাৰী খন চাই আহিছোঁ আজি চাৰি পাঁচ বছৰ আগতে চাই আহিছোঁ। চাই আহিলোঁ, ত বহুত ভাল লগা বস্তু হয় মোৰ ঘৰৰ পৰা এইখিনি মানে কৈ আছে মই আমাক এ দেখাব চাব কাৰণে লৈ যাব লাগে বুলি কৈ আছে ঘৰৰ পৰা। সেইখিনি জাগাতো আমি যাব পাৰোঁ, সেইখিনি জাগাত যদি আপুনি যায় তেতিয়া হ'লে অলপ যোগাযোগ কৰিব, সেইখিনি জেগাত আপুনি প্ৰথমত আপুনি কি লাগিব ইয়াৰ পৰা বাছতে যাওঁ, বাছতে যাব পাৰি হয়।
আপুনি তাতে গৈছিলে ৰাজবাৰীত? কোচবিহাৰ ৰাজবাৰীত, কেনেকুৱা দৃশ্য আছে তাত? তে আপুনি অলপমান বিৱৰণ দিব পাৰিবনে?
পাৰিম নিশ্চয়, এ আপোনাৰ ৰাজবাৰীখন আপোনাৰ ইফালে সিফালে বহুত গছ -গছনি, ফুল, গছ বিভিন্ন ধৰণৰ গছ- গছনি আছে, আপুনি বহি থাকি বহুত ভাল লাগিব ঠাণ্ডা লাগিব আৰু। তাৰপিছত আপুনি ভিতৰত সোমাব নহয়, ভিতৰত সোমালে আপোনাৰ আগৰ দিনৰ আ আগৰ দিনৰ যিটো মানে কালচাৰ, আছিল। আগৰ দিনত- দিনত ৰজাসকলৰ যি যিবিলাক কালচাৰ আছিল, যিবিলাক পোচাক পৰি পৰিধান কৰিছিল, সাজ- পাৰ বিলাক, হয়। আৰু আপোনাৰ এ এই যিবিলাক অস্ত্ৰ দি যুদ্ধ কৰিছে, যিবিলাক বস্তু আ জোতা, চেণ্ডেল বা কিবা- কিবি তৰোৱাল কিবা-কিবি আছে আৰু অহ, যন্ত্ৰ পাতি, চব আপুনি তাতে দেখা পাব। মানে সকলে যিবিলাক ব্যৱহাৰ কৰিছে ন, সেইবিলাক বস্তু বস্তুয়ে দেখা পায়। আৰু আপোনাৰ ইপিনে ঘূৰি মোটামুটি আপোনাৰ ঘূৰোতে মোটামুটি ধৰক এ চাৰি পাঁচ ঘন্টা মান ঘূৰিব লাগব, তাতে, সম্পূৰ্ণ চাবলেই।
আপুনি যে আমাৰ ওচৰত যে গোচাইগাঁও ওচৰত যে শ্ৰীৰামপুৰ আছে। আচাম বেংগলৰ ব'ৰ্ডাৰ যিটো আছে মানে, তাতে গৈছিলে নে আপুনি কেতিয়াবা?
হয়- হয়, এইফালেতো যাওঁৱে আৰু আমাৰ কাষৰে হয়, কাষতে হয়।
অ', তাতে কেনেকুৱা দৃশ্য বনাইছে এতিয়া আপুনি
হয়, বহুত ভাল, বহুত ভাল বনাইছে আজিকালি আপোনাৰ এ মানে নেচনেল হাইৱে যিটো হয়, হাইৱেটো ফ'ৰ লাইন হয়, বহুত বহুত ভাল হয়, আজিকালি গাড়ী যোৱা আহাৰ কাৰণে কোনো প্ৰব্লেম নহয়, আ যিকোনো জাগাতে আপুনি ফ'ৰ লৈ আপুনি ট্ৰাভেল কৰিব, মানে আপুনি ব্ৰহমনত যাব। হা, ভ্ৰমণ যাব আপোনাৰ কোনো প্ৰব্লেম নাই। কাৰণ আজিকালি ৰাস্তাবিলাক বেয়া নহয়, বহুত ভাল বনাইছে, হম।
অ', শুনা পাইছোঁ মই মানুহৰ পৰা, মানুহৰ পৰা শুনা পাইছোঁ যে শ্ৰীৰামপুৰত এতিয়া মানে এ ফ'ৰ লাইন বনাই দিছে, আমাৰ ফুলবাৰী যিটো আছে উম, ধুবৰী ফুলবাৰী, সেইটো যোৱাৰ বাবে একেবাৰে মানে ইমান ফ'ৰ লাইন ৰাস্তা বনাই দিছে, উম, যোৱা নাই মই শুনিছো মানুহৰ পৰা, কেতিয়াবা যাব বিচাৰি আছো সেইটো ৰোডত। আৰু শিৰামপুৰতো এতিয়া আগৰ নিচিনা নাই, বজাৰবিলাক এতিয়া ভাঙা চিংগা কৰিছা আৰু উন্নতমান ৰূপে বনাই আছা।
শ্ৰীৰাম পুৰ চাইলৰ পৰা আপোনাৰ ৰে'ল গেট যে আছে, আপোনাৰ ৰে'ল গেটত কি প্ৰব্লেম হৈ আছিল, আমি যে ইফালে ধুবৰী ফালে যাম, ধুবৰী ফালে যোৱাতে আমি কি হৈছে ৰে'ল ট্ৰেইনৰ এ ৰে'ল আহিলে ট্ৰেইন আহিলে যেতিয়া আহে, তেতিয়া আমি কি কৰো ৰখিব লাগে গেটখন পেলাই দিয়ে, হয় নে নহয়। ৰখিব লগা হয়, এতিয়া আৰু আমাৰ ব্ৰিজখন অভাৰ ব্ৰিজখন হৈ আছে, অভাৰ ব্ৰিজ হোৱাৰ কাৰণে আমাৰ বহুত ভাল হৈ আছে, কিয়নো অভাৰ ব্ৰিজৰ ওপৰত দি আমি যাম, তলদিহে ৰে- ৰে-ৰে'লখন যাব। হা, আপনি চাব ৰে'ল ৰে ৰে'ল খনৰ আজি আগত যেনেকে আপুনি যি শিৰামপুৰ যায় কিনে কাৰ দোকান ক'ত আছিল আপুনি গম পোৱা আছিল, হয় নে নাই, এতিয়া আপুনি চি চিনি পোৱা চিনি নোপোৱা হৈছে ঠাইখন। এনেকুৱা মানে উন্নত হৈছে বিল্ডিংবিলাক হৈ আছে। লাহে লাহে আৰু দুটা চাইডত অভাৰ ব্ৰিজৰ দুটা চাইডতে বেলেগ বেলেগ দোকান হৈ আছে, বহুত ভাল ভাল দোকান হৈ আছে আৰু।
তাতে হস্পিটেল বনাইছে নে নাই শ্ৰীৰামপুৰত? হস্পিটেল আছে তাতে ডাঙৰ
ডা ডাঙৰ হস্পিটাল নাই। সৰু-সুৰা আৰু আ। তাতে আপোনাৰ শ্ৰীমপুৰ বহুত ধৰণৰ সুবিধা আছে। আপোনাৰ গাঁৱলীয়া বেংক পায়। হা ইছ ষ্টেট বেংক পাব আপনাৰ হা। সেইবিলাক আপনি যদি কোনো বেংকৰ কোনো প্ৰব্লেম আপনাৰ বৈ চৈ ব খুলি হয় টকা-পইচা উঠাব লগা হয়, আপুনি তাতে উঠাব পাৰিব আৰু আপনাৰ ব্ৰীজখনৰ ইফালে-সিফালে ঘূৰিলে এতিয়া ভাল লগা জেগা হৈছে। বহুত ধুনীয়া হৈছে আৰু। আৰু নতুন নতুনকৈ ইমান মানে ডিজাইন ডিজাইন দোকান ওলাইছে নহয়। আজি ডাঙৰ চিটিৰ নিচিনা হৈছে। আ আপুনি গম পাব যাই কিনে। হুম।
অ।
আৰু অভাৰ ব্ৰিজখনো অভাৰিছ ব্ৰিজখন অভাৰ ব্ৰিজখন যে বনাই আছে, বহুত হেভিকৈ বনাই আছে। বহুত ধুনীয়া লাগা হয়। আপুনি দূৰৰ পৰাই চাব এ কেনেকা দেখা পায় আছে, বহুত ভাল দেখা পায়। তাৰপিছত আপনি ইয়াৰ পৰা আপনি গৈয়ে থাকিব, গৈয়ে থাকিব একেবাৰে ধুবৰী ফুলবাৰী ব্ৰিজলৈকে এইটো আপনি ফৰ লাইন পাই পাই আছে।
অ, তাৰপিছত সেইটোৱে মই যাম এদিন ভাবি আছো। তথাপি আপ আপুনি ক'লে না, ৰাইমনা নেচনেল পাৰ্কত যাম মইও এদিন। তেনেহ'লে প্ৰগ্ৰামটো বনাও আপুনি। কেতিয়া ফ্ৰী হ'ব।
হয়।
দিন তাৰিখ এটা ঠিক কৰক। তাৰপিছত ওলাই যাম এদিন পৰিয়াল লৈ।
হয়।
সৰুৰ ল'ৰা আছে উ ঘনীয়েক আছে। তেখেতক লৈ পেলাই যাম।
হয়, হয়।
এই ফুৰিবলৈ।
হয়।
তেতিয়া আপুনি দোকান কৰিব না? কিহৰ দোকান কৰে আপুনি?
মই এ চব্জি এটা দোকান কৰি আছো সৰু-সুৰা আৰু। ইমান ডাঙাৰ নহয়। ইমান ডাঙৰ নে সৰু-সুৰা বজাৰত
অ, কি কি চব্জি আনিলে আজি?
আজি মই লৈ আহিলো ভোল লৈ আহিছো, জিকা লৈ আহিছো, আলু লৈ আহিছো। হা বিলাহী লৈ আহিছো, হা।
কি উ ব পাইকাৰী বজাৰৰ পৰা কি কিনি কিনি আনিছে না ঘৰৰ? ঘৰৰ দুটা, এটা চব্জি আছে।
ঘৰৰ আছে, আবাৰ আকৌ ইফালে হেই আ বজাৰৰ পৰা লৈ আহিছোঁ। জিকা আছে, কু
ঠিকে আছে। শাক-পাচলি এইবিলাক বিক্ৰী কৰিব লাগে। মানুহকো বুজাব লাগে যে শাক পাচলি খোৱাটো ভাল শৰীৰৰ পক্ষে স্বাচ ত টো ভাল থাকে। মাছ-মঙহো বেছি নোখোৱাটোৱে ভাল কিয়নো আজি-কালি মাছ-মাংচ' খোৱাৰ চবে মানুহৰ শৰীৰত, ছালত বেমাৰ হৈ আছে। এইটো মানে অভাৰ মানে বেছি প্ৰটিন জা-জাতীয় খাদ্য হৈ যা না এইটো। বেছি প্ৰটিন জাতীয় খাদ্য বেছি খাব নালাগে। যদি শৰীৰটো নৰ্মেল থাকে তেনেহ'লে শাক-পাচলিটো খাব লাগে।
হয়, হয়। ঠিক আছে, হ'ব দিয়ক। আজি-আজি আৰু অ উম বেছি কথা নকওঁ আৰু পিছত আৰু কথা পাতিম। হ'ব দিয়ক।
ঠিক আছে, একো নহয়। আজি ধন্যবাদ। ধন্যবাদ, অ।